হেল্ল',
অঁ নমস্কাৰ, আপুনি এতিয়া ফ্ৰী আছেনে?
অঁ মই এতিয়া আছোঁ, ফ্ৰী আছোঁ।
অ' অ' মোৰ ফোন কৰাৰ উদ্দেশ্যটো হ'ল, মানে আপোনাৰ লগত কিবা কি কয় এইটো, গান বা চঙৰ বাবে ডিচকাচন কৰা লাগিছিল আৰু না মানে আপুনি গানৰ বিষয় কিবা কবি নেকি? মানে কেনে কেনে ধৰণে চং আছে বা, কি টাইপৰ আপুনি গানতটো শুনি পেলাই ভাল পায়, এইটো আপুনি অলপ কবি নেকি?
অঁ হ'ব, আমি গানটো লৈ অলপমান কথা পাতিম আৰু ন আজি। ইয়াতে আমাৰ গানটোতো মই শুনি থাকো সদায় মানে, সদায় গান শুনা শুনাতো হয়, মই কিতিয়াবা কিতিয়াবা, মানে গানো গাবলৈ কিবা কৰোঁ আৰু, কিন্তু মই এনেকুৱা কিবা নহয়। এনেই মই আপোনাক সুধিম কিবা কুৱেশ্যন, মানে আপুনি গানটো কি কেনেকুৱা কেনেকুৱা গানটো ভাল পায়, এইটো অলপমান কৈ দিব আৰু।
অঁ মই না মানে মই মানে, গানবিধ ক'লে মানে মই এনেই মানে মিনিং থকা গান। যি মানে আমাৰ লাইফৰ কিবা কিবি মিনিং লৈ পেলই গানটো লিখি পেলাই এইটো গাই মানে না। টোক মানে মই ভাল পাওঁ। আৰু অলপ চলপ মানে ৰোমাণ্টিক গান বিলাকো ভাল পায় আৰু না। মানে যি ৰোমাণ্টিক গানৰ বিষয় লিখে বা গানটো মই শুনাবলৈ ভাল পায় আৰু না। এনেতো ইমান মোৰ কিবা নাই। এনেই ফেভৰেট গান নাই, এইগিলাই মই ভাল পাই আৰু না। যেনে ৰোমাণ্টিক বা মিনিংফুল ছং বা গান, গিলাই শুনিবলৈ ভাল পায় আৰু না। এনেই কিবা ফেভৰেট গান নাই আৰু না এইটোৱে।
ঠিকে আছে, আমাৰ চবৰে বেলেগ বেলেগ হয়, গানটো শুনি বহুত ভাল পাওঁ আৰু ময়ো।
হয় হয়।
আৰু আপুনি যে কৈছিলে, হেৰি কি কয় এইটো গানৰ লিখাটো আৰু ন, লিৰিক্সবিলাক টো কৈছে আপুনি, এইটো ভাল হ'বা লাগে আৰু ন শুনিবলৈ ময়ো এইটো চাই আৰু, গানটো যি ধোন আছে আৰু গানৰ কি মিনিং। সেইটোও মই চাই চাওঁ আৰু ভাল লাগে, আমাৰ কিছুমান গানটো এনেই হয়। এনেই লিখে আৰু কিন্তু মিনিংলেছ হয় মানে উল্টা ফুল্টা। ইহঁতে মানে ভাল নহয় আৰু কিবাটো। মিনিং নাই কিবা নাই এনেই গান আৰু এইবিলাকতো শুনি মোৰো ভাল নালাগে। কিছুমান গান আছে বহুত ধুনীয়া লিৰিক্স আৰু ইহঁতৰ। কি ধুণ হয় ন ইটোও বহুত ভাল এইবিলাকতো শুনি বহুত ভাল লাগে। কত মানে মনটো শান্তি পায়। এনেকা লাগে আৰু এনে আপুনি। গান শুনিলে মানে। হাই বিটছৰ গানটো ভাল পায় না লাহে লাহেকৈ ছফট মিউজিক এইটো ভাল পায় আপুনি
অঁ এইটো মই ক'ব গ'লে মানে মুদ লৈ মুদ আৰু না যেতিয়া মই অলপ। যচত থাকে তেতিয়াহ'লে মই ৰিমেক্স গান গিলা শুনিবলৈ ভাল পায় আৰু না যেতিয়া মই অলপ চলপ। কিবামান ষ্ট্ৰেছত যায় বা টেনশন হয়। এই বিষয়ে মানে মই ক্লাছিকেল বা থিমে গান বা শ্ল' গান এইগিলা ভাল পায় আৰু না যেনে। এ কি কয় এইটো মানে দুখৰ গান আছে আৰু না। যে আমাৰ দুখৰ গান বা ৰোমান্টিক গান বা যেনে যেনে গান আছে। মানে মুডৰ লৈ ফেলে মোৰ গানটো হয় আৰু ন শুনটো মানে যি মুড হয় সিয়ে সেয়ে মোৰ গানটো হয় আৰু না যেনিবা। কিবা কি কয়তো ষ্ট্ৰেছত থাকিলে মই দুখৰ গানটো শুনি পেলাই ভাল পায়। যেতিয়া জচত থাকিলে তেতিয়াহ'লে ৰিমেক্স ৰ কি কয় এইটো। এইটো ৰেপ চং নে কি কয় অ এইগিলা ভাল হয় পাই আৰু না। আজিকালিতো মানুহবিলাক বেছিভাগ কি কয় এইটো। ৰিমেক্স বা হিপ হপ টাইপৰ গান গিলাই বেছি ভাল পায় আৰু না আৰু ইগিলাই মানে। চলিয়ে আছে আৰু না। গানটো মানে যা ইউটিউবৰ যা গান আহিব যাগিলাই বেছি চলি আছে মানে। ক্লাচিকেল গান বা যি ৰিলিক্স সি গিলা নাইকা হৈ গৈছে আৰু না। আছে তথাপিওতো আজিকালিৰ। নতুন যুগৰ ল'ৰা বা ছোৱালীগিলা মানে বেছিভাগ ক্লাছিকেল গান বা। পিছৰ ভাল কিবা মিনিংফুল গানগিলা নুশুনে আৰু না চব মানে। কিবা কিবি আপুনি আগতে কৈছিল মানে। নে গানটো গান মানে মিনিং নাই কি আৰু না এইগিলাক গানটো মানে আজিকালিৰ মানে বেছিকৈ একচেপ্ট কৰে আৰু না মানে বেছিকৈ আক্ৰহণখনে কৰে আৰু না। আপুনি ইয়াৰ বাবে কিবা ক কবি নেকি মানে যি। আগৰ গান বা আজিকালি নতুন গানৰ কিবা ডিফাৰেঞ্চটো আপুনি কবি নেকি?
মই গানটো। বহুত ধুনীয়া আছিল মানে শুনি বহুত ভাল লাগে আৰু মনবিলাকতটো। আৰু মনত থাকি যায় সেইটো শুনি্। এনেকা লাগে মোক কিন্তু আজিকালিৰ যোগত। আজিকালিৰ সেই গানবিলাক যে ওলাইছে ইহঁতৰ মিনিঙো বেছি মানে ঠিক নাই। কিছু। কিছুমান গান ওলাই তথাবি এতিয়াও আ বহুত কম আৰু ন লিৰিক্স বিলাক ভাল বা ধোনবিলাকটো বহুত খুনা খুনি ভাল পাওঁ এনেকুৱা গানটো আজিকালি বহুত কমকে ওলায়। মানে গান, বনা বনাবলৈ ধৈৰ্য্য লাগে, এনেকুৱা লাগে আৰু মোৰ। সেইটো বহুত এ, মানে কিবা লাগে। আগৰবিলাগৰ গানটো বহুত ভাল আছিল, মইতো ভাল পাওঁ এতিয়া। আগৰবিলাক যে, নাইনটিন, নাইনটিজ বা টুৱেণ্টিজ গানবিলাক। টো শুনি বহুত ভাল লাগে আৰু এতিয়াও। মই এইবিলাক গানটো শুনি থাকো মানে এইবিলাক গানৰ টেষ্টটো বত ভাল লাগে মোক। এনেকুৱা আৰু আছেই কিছুমান মোৰ ফেভৰেট গানবিলাক।
উম, উম।
হিন্দী গানটো বেছিকৈ শুনা হয় মোৰ। আৰু আমাৰ বড়ো গানটো শুনো তাৰপিছত এছামিছ গানটোও শুনো আৰু মই এনে। এনে আপুনি কেনে কি কি গান শুনে? কি লেংগুৱেজৰ গান শুনি আপুনি কৈ দিবো?
মই ত কিবা ইং লিছ হৈছে তাৰ পিছত ইফালে হিন্দী আৰু আমাৰ ইত বড লেংগুৱেজ আৰু এছামিছ তাৰ পিছত আৰু আমাৰ কি কয় এইটো ব্ৰাজিলিয়ান লেংগুৱেজৰ গানগিলা মোৰ ভাল পায় আৰু না? লেংগুৱেজটো বুজি নাপ পাওঁ কিন্তু ইয়াৰ চাউণ্ড বা ৰিলিক্স এইগিলাক ভাল পায় আৰু না শুনি কেলে মানে এন্ধৰ গান, গান, গাৱা বা ৰিলিক্স খিলা আমাৰ চাই বেলেগ হয় আৰু না। মানে মিনিংটো বেলেগ হয় মানে মই কি, কয় কি কৰিম এইটো ৰিলিক্সত ডাউনলোড কৰে আৰু মানে ট্ৰেঞ্চলেট কৰে, ইংলিছত তাৰপিছত মই এইটো মানে পঢ়ি থাকো আৰু না গানটো ইয়েৰফোন লৈ পেলাই শুনি থাকিম। ইয়াত এই এনেকা কৰি আৰু না মই আৰু হিন্দীটোতো ভালদৰে বুজ জি পাই, হা কি কৈছি?
মানে আপুনি কৈছে, ইহঁতৰ মানে আমিতো কি
এ
ইহঁতৰ অ হেল্ল'?
তৰ ইছ্যু আছে মানে বেছি শুনা নাই আপোনাৰ মাতটো, এতিয়া শুনচি চাগে?
ঠিকে, অ ঠিক আছে এতিয়া?
হয়, আপুনি কিবা কৈছিল আগতে?
অ মই এইটোক কৈছিলে যে অ মই এইটো কৈছিলো যে কিছুমান গান থাকে না আমি বুজি নাপাওঁ আৰু ন, কিন্তু শুনি ভাল পাওঁ। ইহঁতৰ মানে গুগলৰ মানে কিবা থাকে না গুগল ট্ৰেঞ্চলেটৰ গানটো মানে পূৰা ইংলিছত ট্ৰেঞ্চলেট কৰি দিয়ে আৰু ন তেতিয়া আমি বুজি পাওঁ, এই গানটো কি কৈছে মিনিংবিলাক। তো এনেকুৱা মোৰো এনেকুৱা হয়, ময়ো শুনো আৰু এনেকুৱা কিবা কিবি গান আছে। আৰবিয়ান কিবা কিবি শুনাও শুনি ভাল পাওঁ আৰু মই কিন্তু, এ বুজি নাপাওঁ যে কি কৈছে তেতিয়াহ'লে মই এনেকুৱা কৰোঁ আৰু মোৰো শুনা যায় এনেকুৱা।
মিনিংতটো চাই আৰু না গান টো কি হয়।
অ অ গানৰ মিনিংটো কি কৈছে এই গানৰ ন এনেকা, ভাল লাগ ভাল ভাল লাগে আৰু মোক এনেকা।
আপুনি আপুনি গানটো অকল শুনে না গায়ো।
আ মই কেতিয়াবা কেতিয়াবা অ গাবলৈ চেষ্টা কৰোঁ আৰু মানে ভাল পাওঁ মই। গায়ো ভাল পাওঁ এইটো মোৰ এটা কি কওঁ এইটো হবি নিচিনা হয় আৰু
হয় হয়।
যোটো বহুত শুনি ভাল পাওঁ মিউজিকটো বহুত ভাল পাওঁ। আৰু গাবলৈও চেচ
এনে আপুনি ফাংচন চাংচনত গাই পাব পাইছে নেকি।
নাই এনেকা নাই নিজৰ
ঘৰৰ ওচৰত থাকিলে এনে কায়ন আকলি মানে ঘৰতে এনে গায় আৰু না মানে প্ৰাইভেটলি হয় হয়।
অ হয় এনেকা হয় আপুনি গান গায় নেকি।
মই গান নাগায় মানে শুনেহে আৰু নাই মানে মাতোই
সেইটোৱে আৰু উম।
এনে নাগায়।
অ,
শুনে ফোনত কিন্তু নাগায় আৰু না এনে বেলেগৰ গাৱাটো মানে ভাল লাগে আৰু না ৰেলিক্স বা চাউণ্ড বা টিউনগিলা। ভালদৰে শুনে পেলে ভাল পাই কিন্তু মানে নিজৰ গাৱাটো নাই আৰু না নিজৰ গাৱা কিবাটো নাই।
হয় সেইটোৱে হয়। গানত বহুত কিবা আছে আৰু ন আমি যদি হেলো শুনি পাইছেনে আপুনি।
অ মই কিয় কৈছিলোঁ যে গানত বহুত কিবা থাকে আৰু ন। আমি যদি আ কি ফূৰ্তিৰ গানা খুনি থাকো মানে ভাল লাগে আৰু মনবিলাকটো কিন্তু আমি যদি দুখৰ গান য দি শুনি থাকোঁ আমিও দুখ দুখ লাগ লাগি যায় এনেক কা হয় আৰু মোৰ চবৰে হয় চাগে।
উম ঠিক আছে আমাৰ। টাইম হৈছে আপোনাৰ আপোনাৰ বাবে কি কি ভালে লাগি ধন্যবাদ থাকিল আৰু ফিউচাৰত যদি আ ফন কৰা যায় আ আৰু আকৌ, গানৰ বাবে ডিছকাশচন কৰিম আৰু ধন্যবাদ থাকিল আপুনি সমই দিয়াৰ কাৰণে মোক ধন্যবাদ।
ভাল লাগিলে।